হেল্ল', কি কৰি আছা?
আছোঁ ৰবা এনে, তুমি?
এই মই এনে বহি আছোঁ ৰ'বা বাহিৰতে। গৰমনে আজি অলপ সেইকাৰণে
অ', চাহপানি খালা?
এই খালোঁ ৰ'বা অলপ আগত উঠিলোঁ। তুমি খালা?
খালোঁ, খালোঁ। পিছে কালি যে আমাৰ মাজত আলোচনাটো হ'ল চাকৰি ভাল নে ব্যৱসায়? তুমি দেখোন একো নক কলায় তাৰ বিষয়ে।
সেই কি কম আৰু মানে প্ৰশ্নটো মানে দেখাতটো মানে সহজে লাগে, কিন্তু যেত যেতিয়া তুমি ভিতৰলে আহিবা ন', ত' তেতিয়া মানে এই বহুতেই গভীৰ আৰু। মানে যিটো দুই এটাৰ এটা নিজৰ, নিজৰ সুবিধা আৰু অসুবিধা আছে ন'। ত' সেইয়ে আৰু যি মামুহ যি যিটো মানুহৰ আগ্ৰহ নহয় সেইটো লক্ষ্যৰ ওপৰত নিৰ্ভৰ কৰে আৰু এইটো। বাকী তুমি কি ভাবা?
ঠিকে কৈছ দিয়া, মোকো কয় আৰু যে ধৰা এটা ভাল চকৰি পালে জীৱনতটো অধিক নিশ্চিত বুলি স সকলোৱে কয়, কিন্তু ব্যৱসাৰ কথা মই ইমান শুনা নাপাওঁ।
অ', ঠিকে কৈছে দিয়া মানে মোৰো যিবিলাক অ', তুমি ক'লা যে সেইয়েই আৰু মানে কিছু পৰিমাণে সঁচা হয় আৰু। মানে চাকৰি কৰিলে যিটো নিয়মিত যিটো দৰমহ হয়, সেইটো দৰমহাটো পোৱা যায়। আৰু যি তুমাৰ স্থিৰতাটো পোৱা যায় কিন্তু সেইবাবে মানুহ আৰু সেইটোৱে মানে বেছিভাগ আৰু তোৰ প্ৰতি আগ্ৰহী হয় আৰু, তুমি দেখিবাই যে কিমান শতাংশ, ভাৰতৰে হওঁক বা অসমৰে হওঁক কিমান শতাংশ ছাত্ৰই এই অ', সৰু চাই হলেও চাকৰি চৰকাৰী চাকৰিৰে মানে অ', ধ্যান দি থাকে আৰু মানে টোৱে আগ্ৰহী হৈ থাকে।
অ', কিন্তু তোমাৰ বৰ্তমান চাকৰিও আজিকালি পোৱাটো সহজ কথা নহয় দে। প্ৰতিযোগিতাও বহুত বাঢ়িছে এই ক্ষেত্ৰত ক'বলৈ গ'লে।
তাকে দিয়া। একেবাৰে তুমি যি চাকৰি পাবলৈ বহুতে মানে বহুত বছৰ পঢ়া শুনা কৰাৰ পিছতে অ', মানে পায় আৰু মানে তাৰপিছতো মানে বহুতে মানে যিবিলাক বহুত পঢ়ে তেওঁলোকেও কেতিয়াবা নাপায় মানে সেইটো মানে ক'ব নোৱাৰে আৰু কোনে পায় কোনে নাপায়। আৰু যিমান ক ঠোৰ পৰিশ্ৰম লাগিব আৰু মানে। নিজৰ পৰিশ্ৰম নকৰা বা পৰিশ্ৰম কৰিলে ন'হব ন। আৰু পৰিশ্ৰম কৰিলেই দিয়া তুমি যেন তোমাৰ কপালত বা তোমাৰ সখন ভাগ্যত নাথাকে যি তুমি তেতিয়াও নোপোৱা মানে এনেকুৱা, এনেকুৱা মানে। মানে যিটো চাকৰিৰ সংখ্যাটো বহুত কম থাকে কিন্তু অ', মানে যিমানে মানে লাগে সেইটোৰ সংখ্যাতো বেছি, মানে যাক লাগে সেইটো সংখ্যা বেছি। কিন্তু যিমানটা মানে দিব পাৰে সেইটোৰ সংখ্যা বহুত কম, সেইকাৰণে চাগে বহুতে নাপায় কঠোৰ পৰিশ্ৰমৰ ফলতো।
আনহাতে ধৰা মোৰো কিছুমান বন্ধু মানে বৰ্তমান সময়ত ব্যয়ৱসায় আৰম্ভ কৰাৰ কথাহে বেছি ভাবি আছে আৰু। তেওঁলোকে কয় যে, ধৰা নিজৰ কামৰ মালিক হোৱাটো বোলে এটা বেলেগে অনুভৱ। তুমি এই ক্ষেত্ৰত কি ভাবা?
হয়, দিয়া। যেতিয়া তুমি এটা নিজে কাম কৰিবা ন তাল স্বাধীনতা বেলেগ হ'ব মানে, স্বাধীনতা তোমাৰ বেছিয়ে থাক ইয়াৰ উপৰে তুমি যেতিয়া তেতিয়া আৰু যাব পাৰিবা কাপটো লবা নিজৰ সকলোবোৰ লগাই দিব পাৰিবা যেতিয়া লাভ হয় অকল তোমাৰেই লাভ হ'ব এনেকুৱা আৰু যিটো নিজৰ চিন্তা যিটো নিজৰ মনৰ ভাৱটো তুমি এটা কামত লগাই দিব নহ বা পৰিশ্ৰম বোৰ লগাই তেতিয়া কিবা নতুনটা সৃষ্টি হয় আৰু মানে কিবা কৰিব পাৰিবা নতুন এটা।
কিন্তু ধৰা ব্যৱসায় কৰিবলৈ মূলধন আৰু সাহস দুটাই লাগে নহয় জানো এই ক্ষেত্ৰত
এই নিশ্চয় নিশ্চয় সেই দুটা নহলে আৰু ব্যৱসায় হ'ব জানো আৰু ব্যৱসায় কৰিবলৈ আৰু এটা তোমাৰ আহ সিলাগে সেইটো হ'ল তোমাৰ ধৰি লোৱা এই যিটো নিজৰ যিটো মানে মনৰ যিটো মানে যিটো তোমাৰ ভৰসা আহিব ন ভৰসটো নিজৰ ওপৰত যিটো ভৰসা সেইটো লাগিব আৰম্ভনিতে মানে লাভ নহবও পাৰে আৰু তাৰপিছত তোমাৰ যিবিলাক ধৈৰ্য আৰু যিবিলাক সঠিক পৰিকল্পনা সেই পৰিকল্পনা নাথাকিলে তোমাৰ লোকচাণ হোৱাৰ সম্ভাৱনা থাকে আৰু বহুত ভাগ
ঠিকে কৈছা দে, মই দেখিছোঁ আৰু ধৰা সফল ব্যৱসায়ীয়ে কেৱল নিজৰ উপাৰ্জনে নুবুজি নবৰাই আৰু আন বহু লোককো চাকৰি দিয়াৰ সুযোগ দিয়ে এই ক্ষেত্ৰত কবলৈ গলে। ত সেইটো এটা তোমাৰ চাকৰিৰ বিপৰতে তোমাৰ এইটো ব্যৱসায় এটা ভাল দিশ আৰু বা তেওঁলোকে নিজৰ লগতে বেলেগকো বেলেগৰ পৰিয়ালকো পোহপাল দি আছে
এতিয়া ঠিকে কৈছে আৰু সেইকাৰণে চাগে যিবিলাক ব্যৱসায় মানে দেশৰ যিটো অৰ্থনীতি সেই অৰ্থনীতি যিটো কৰ্ম সংস্থাপন এইটো বৃদ্ধি কৰে আৰু।
আৰু তোমাৰ চাকৰি কৰিলেটো সময় নিৰ্দিষ্ট থাকে কিন্তু ব্যৱসায়ত হয়তো অধিক সময় দিব লাগে আৰু, আৰু কেতিয়াবা ধৰা মানে এনেকুৱা হয় এবাৰ যেতিয়া তুমি ব্যৱসায়টো সঠিকভাৱে কাম পৰিচালনা কৰিব পাৰিছা তাৰপিছত আৰু ইমান চিন্তনীয় বিষয় নহয় আৰু যেতিয়া এবাৰ তোমাৰ সেই ব্যৱসায়ৰ ধৰা লাভ অহা আৰম্ভ হৈ যায় তেতিয়াহ'লে সহজ হৈ পৰে আৰু
ঠিকেই কৈছা আৰু তোমাৰ যিবিলাক তুমি ডাঙৰ ডাঙৰ যিবিলাক ব্যয়ৱসায় কৰি দেখিছা সেইবিলাকেই চোৱাচোন মানে চাকৰি কৰিছ ইমান ব্যয়ৱহাৰ এইবিলাকো নিজৰ মানে যিবিলাক আহ ব্যৱসায়ৰ যিটো তেওঁলোকৰ অ মগজু সেই ব্যয়ৱসাৰ মগজুটো লগাইছে আৰু দেখিছাই তেওঁলোকক আজি কিমান ওপৰত আছে। আৰু তুমি চ চাগে ত এটা মানে এই দুই দিনৰ ভিতৰত, এটা নিউজ পাইছা চাগে। ইলন মাক্সৰ ওপৰত
সেই তোমাৰ চ মানে ব্যয়ৱসায় কৰিলে কি হয় যিটো আৰম্ভণিত দি মানুহ দিন মানে সেই দিনবোৰত বহুত পৰিশ্ৰম কৰিব লাগে কিন্তু যদি ভালদৰে পৰিচালনা কৰা যায় তেতিয়া লাভৰ সুযোগো অধিক বাঢ়ি যায় আৰু তুমি মানে বৰ্তমান অসমতে হওক বা ভাৰততে হওক যিবিলাক প্ৰখ্যাত ব্যৱসায়ী আৰু তেওঁলোকেও মানে বহুত কষ্টৰে ধৰা বহুত কম বয়সতে নিজৰ ব্যৱসায়বোৰ আৰম্ভ কৰিছিল আৰু ব ৰ্তমান তেওঁলোকে সফলতাৰ শিখৰত থকা বুলি তুমি ক'ব পাৰা আৰু আৰু ধৰা মোৰ, মোৰ মতে আৰু যিজনৰ বিপদ গ্ৰহণ কৰাৰ সাহস আছে ধৰা আৰু নতুন চিন্তা আছে তেওঁহে মানে ব্যয়ৱসায়ত কেৱল সফল হ'ব পাৰে। তুমি কি ভাবা?
এই একেবাৰে ঠিক কৈছে দিয়া। মানে যিজনে যিটো স্থিৰতা আৰু যিটো তোমাৰ নিয়মীয়া যিটো আই টো বিচাৰে তেওঁৰ বাবে চাকৰি মানে বি লোৱাটো ভাল আৰু। যদি তোমাৰ আহ মানে মানে যিবিলাক ব্যৱসায় কৰিব খোজে ন সেইবিলাকেটো নিজে ল'ব লাগিব নহয়, যিটো তোমাৰ বিপদ। তুমি ক'লেই যে বিপদ গ্ৰহণ যিটো সাহস সেইটো ল'ব লাগিবই। কাৰণ চোৱা, ব্যয়ৱসায়ত তোমাৰ লাভো হ'ব পাৰে লোকচানো হ'ব পাৰে। ত আৰু তুমি ব্যয়ৱসায় তুমি ধাৰতো পৰিব পৰা তুমি ওপৰত উঠি যাব পাৰা। ব্যৱসায়ৰ কোনো মানে এনেকুৱা হে নাথাকে মানে, তাৰ ফিফটি মানে আধা আধা চান্স থাকে আৰু। কিন্তু তোমাৰ চাকৰি এনেকুৱা আৰু মানে য'ত তোমাৰ এটা নিয়মে ভাৱাবে তুমি পইচাটো পাই থাকিবা। বাপৰে তুমি কামলৈ গ'লা তুমি আহিলা তুমি অ' মাহে মাহে তোৰ গুত সোমাই দিব। কিন্তু ব্যৱসায় তেনেকুৱা নহয় ন, ব্যৱসয়ত তোমাৰ বহুতো সমস্যয়াই দেখা দিব পাৰে, কেতিয়াবা বহুত লাভ হ'ব পাৰে বা কেতিয়াবা তোমাৰ এনেকুৱা লোক চান হ'ব যে তুমি আহ ক'তো নাথাকিবা সেনেকুৱা আৰু।
আৰু আজিকালিটো তুমি দেখাই পাবা বহু শিক্ষিত যুৱকে মানে অনলাইন ব্যৱ সায় হওঁক ষ্টাৰ্টআপ হওঁক উদ্যোগ আৰম্ভ কৰিছে দিয়াচোন। আৰু মইও চেষ্টা কৰিছিলো আৰু এবাৰ ধৰা এই টি চাৰ্ট পেইন্টিং বুলি যে কয়। সেইটো চেষ্টা কৰিছিলো, আৰু আৰম্ভণিত ধৰা অলপ চলপ ভালে চলিছিল। কিন্তু সেইটোক মানে নিয়মীয়া ভাৱে সময় দিব নোৱাৰিলো, তাৰ বাবে মানে সেইটোত সফল হ'ব নোৱাৰিলো আৰু মইও, ত' এই ক্ষেত্ৰত মানে বুজিছো আৰু যে সেইটো ধৰা ব্যয়ৱসায়ত যদি সফল হ'ব লাগে, তেনেহলে তুমি নিয়মীয়া ভাৱে কামবোৰ কৰিব লাগিব, নিয়মীয়াভাৱে সকলোবোৰ চম্ভালিব লাগিব। তেতিয়াহে মানে তেওঁ সফল তুমি ধৰা ব্যয়ৱসায় এটা গঢ়ি তুলিব পাৰিবা আৰু তোমাৰ হিচাপে।
বাকী তুমি যে ক'লা ব্যৱসায় তুমি ক'লাই ব্যৱসায় কৰিম বুলি ভাবিছা, তুমি বিশেষকে কেনেকুৱা ধৰণৰ ব্যৱসায় ভাল পোৱা আৰু তুমি?
মই ব্যৱসায়ৰ ভিতৰতো কাপোৰে ব্যয়ৱসায় বুলি ভাল পাওঁ আৰু। কাপোৰে যে আজিকালি ধৰা নতুন নতুন ডিজাইনবোৰ যে প্ৰিণ্ট আউট কৰি কিনে যে ধৰা আমি এটা টি চাৰ্ট ধৰিলোৱা, সেই টি চাৰ্টটো যে বেলেগ বেলেগ ডিজাইন প্ৰিন্ট কৰিব পাৰা, এটা পদ্ধতি কৈছে নহয়। ত সেই টো মই ভাল পাওঁ আৰু, প্ৰিন্ট অ'ন ডিমাণ্ড বুলি যে কয়, ত সেইটো মই চে ষ্টাও কৰিছিলো, ত' সেই ক্ষেত্ৰত অলপ সফলতা হৈছিল বাৰু নোহোৱা নহয়। কিন্তু সময়ৰ ক্ষেত্ৰত আৰু ভালদৰে সময় দিব নোৱাৰা কাৰণে সেইটো নহ'ল আৰু কৰা।
অ' তুমি মানে তাৰ অ' মানে আৰম্ভ কৰিছিলা। কিন্তু যেতিয়া তুমি সময় দিব নোৱাৰিলা ত' এইটো বন্ধ হৈ গল ন?
অ' আৰু যিয়ে নহওঁক বাৰু, ব্যৱসায় হওঁক বা তোমাৰ চা কৰি হওঁক সবতে সুবিধাও আছে অসুবিধাও আছে। কিন্তু তোমাৰ পৰিশ্ৰম অবিহনে ক'তো সফলতা পোৱা নাযায় সেইটো কিন্তু সঁচা কথা।
হয় দিয়া। তুমি পৰিশ্ৰম পৰিশ্ৰম নকৰিলে তুমি ক'তো সফলতা নোপোৱা। আৰু তুমি সেইটো বাৰু ঠিক কৈছা, মানে তোমাৰ যেতিয়া তুমি পৰিশ্ৰম কৰিবা ন তেতিয়াই তুমি মানে যিটো তোমাৰ হাতৰ ৰেখা, সেই হাতৰ ৰেখাটো ক'বলৈ গ'লে সলনি নিজে কৰিব পাৰিব ন, সেইটোতো বেলেগৰ ওপৰত মানে হাত হাত ভৰি হাত থৈ কিনে বহি থাকিলে নহয় ন? এইটোত তুমি যিয়ে কলাই যে চাকৰি হওঁক বা ব্যৱসায় হওঁক পৰিশ্ৰমটো মানে এটা আৰু মেইন চাবি কাঠি আৰু, মানে অহনাই যিটো প্ৰথম চাবি কাঠি সেইটোতো পৰিশ্ৰমে ন, আৰু তুমি যিবিলাক সততা থাকিব লাগিব সেই কামৰ প্ৰতি মানে যিটো অধ্যবসয় সেইটো থাকিব, লাগিব ধৈৰ্য্য থাকিব লাগিব। বা তোমাৰ যিকোনো ক্ষেত্ৰত আগবাঢ়ি যাবলৈ ধৈৰ্য্যটো থাকিব লাগিবই। নহ'লে ধৈৰ্য্য নাথাকিলে তুম চাকৰি হওঁক বা ব্যৱসায় হওঁক তুমি কতো সফলতা লাভ কৰিব নোৱাৰিবা সেইকাৰণে যিটো ক'লা তুমি পৰিশ্ৰম আৰু ধৈৰ্য্য আৰু যিটো সততা সেইটো ব্যৱসায় বা চাকৰি বহুত ইয়াৰ পৰা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু
হয় দিয়া আৰু মানে বৰ্তমান সময়ত তুমি দেখিবা যে বহু মানুহ মানে বেলেগৰ পৰা শুনিহে নিজ লৈ ক্ষ্যটো নিৰ্ধাৰণ কৰে সেনেকুৱা হ'ব নালাগে আৰু নিজৰ লক্ষ্য সদায় নিজে নিৰ্ধাৰণ কৰিব লাগে তেতিয়া মানে সহজ হয় আৰু যদি নিজে নিজৰ লক্ষ্যতো নিৰ্ধাৰণ কৰিব পাৰিছা তেনেহলে সেই লক্ষ্যত উপনীত হোৱাৰ বাবে কিদৰে কি প্ৰক্ৰিয়া তুমি কৰিব লাগিব সেইটোও নিজে বুজিব পাৰিবা আৰু সেই ক্ষেত্ৰত ক'বলৈ গ'লে কিন্তু এটা আজিকালিৰ যিটো প্ৰজন্ম সেইটোৰ ক্ষেত্ৰত অলপমান দেখা যায় আৰু তেওঁলোকে মানে আ ছ'চিয়েল মিডিয়াত যি দেখে তাকে ফ'ল' কৰিব ট্ৰাই কৰে তাৰে নিৰ্দেশনা চলে তো কৰা উচিত নহয় যদি সফল হব বিচাৰিছা তেনেহলে কষ্ট কৰিব লাগিব আৰু কষ্ট কৰাৰ বাবে নিজৰ লক্ষ্য আৰু নিজৰ পথ নিজে বাচিব লাগিব ভৱিষ্যতে
ঠিকে কৈছা দিয়া মানে তুমি ক'লাই যে আজিকালি অ যিবিলাক অ সামাজিক মাধ্যমত যিবিলাক মানুহে তোমাৰ ধৰি লোৱা কিছুমান নিজৰ যিটো বিলাসিতা দেখা সেইবিলাক দেখি মানে বহুতো সাধাৰণ মানুহে তেও সেইবিলাকৰ ওপৰত ভুল গুচি যায় আৰু আৰু সেইটো হৈছে নহয় সকলোবোৰ এনেকুৱা সামাজিক মাধ্যমৰ যিবিলাক আছে সেইবিলাকতো সঁচা নহয় ন বিলাসীকতাটো ত কিছুমানে মানে সেইবিলাক কিছুমান মানে অ ফিউচাৰ কাৰণে বহুত মানুহে মানে বহুত মিছা কথা কয় ন তেনেকুৱা মানুহবিলাকে এইবিলাকৰ অনুসৰি এইবিলাক বা কিছুমানে বহুত মানে মিছাই মানে যিটো তথ্য সেইবিলাক স প্ৰচাৰ কৰোতে সেইবিলাকৰ ওপৰত আমি ভুল যাব নালাগে নিজৰ যিটো সিদ্ধান্ত বা নিজৰ যিটো দৃষ্টিভংগী সেই দৃষ্টিভংগীৰে চাব লাগে আৰু শেষত মোৰ এইটো কথা কব বিচাৰো যে চাকৰি হওঁক বা তোমাৰ ব্যৱসায় হওঁক ন আৰু যিটো নিষ্ঠা আৰু এইটো পৰিশ্ৰম থাকিলে তুমি সফলতা মানে সফলতা আহিব যদি এইবিলাক এই দুটা নাথাকে তেতিয়ালৈকে তোমা নাহে আৰু আৰু তই চাকৰি আৰু ব্যৱসায় দুয়োটা এটা মানে বেলেগ বেলেগ পথটো সেইটো সঠিকভাৱে বাছি ললে হ'ল আৰু দিয়া তে আজি হ'ব দিয়া নহ'লে
অ আজি হ'ব দিয়া পিছত কথা পাতিম দিয়া
অঁ দিয়া